হেল্ল'
হেল্ল' অ' মোৰ মাতটো শুনা পাইছে নে? নেটৱৰ্ক জেগাল যাওচোন আপুনি অলপ হয় হয় পাই চো পাইছো ভালে আছে?
ঠিক আছে ৰ'ব পাইছে ন?
আহ।
অ' আছো বাৰু আপুনি?
অ' ভালেই দিয়ক খোৱা বোৱা কৰিলে?
আপুনি ভালেনে?
অ' ভালেই ভালেই খোৱা বোৱা কৰিলে? হেল্ল' অ' এই খালো খালো আপোনালোকৰ ফালে বতৰ কেনে?
অ' অ' কৰিলো আপুনি?
আপোনালোকৰ ফালে বতৰ কেনেকুৱা? আপোনালোকৰ ফালে বতৰ কেনেকুৱা?
আমাৰ ফালে বতৰ পুৰা বতাহমিছে বাৰু।
এই ৰ বৰ তাক দিল চ
অ' এতিয়া মানে কি হৈছে। অ' আমাৰ আমাৰ ফালে আকৌ বৰষুণ চৰষুণ দিয়া নাই।
অ' হয় নেকি ইয়া
অ' মানে সন্ধিয়া দিছিলে আৰু কিন্তু এতিয়া দিয়া নাই আৰু মানে কি হৈছে জলবায়ুতটো সলনি হৈ হৈ গৈ আছে ন এই বৰষুণ, এই গৰম, এই ৰ'দ।
অ' অ' তাকে অ'। ল'ৰা ছোৱালীবিলাকৰ আৰু বহুত
অসুবিধা হৈছে হয় দিয়ক এতিয়া মানে ল'ৰা ছোৱালী। হয় হয় সেইকাৰণে তেতিয়া মানে খোৱা বস্তুবিলাক ভালকৈ খাব লাগে ফল মূলজাতীয় বস্তুবিলাক খাব লাগে যিটোৱে আমাৰ শৰীৰটোক ঠাণ্ডা দিয়ে সকাহ দিয়ে আমি তেনেকুৱা ধৰণৰ বস্তু বিলাকে খাব লাগে।
উম উম হয় হয়।
তেতিয়া মানে আমাৰ শৰীৰটো ঠিক হৈ থাকে ন এতিয়া মানে আমি গৰমতে আহি যদি আমি ফ্ৰিজত। পানীটো খাই দিওঁ তেতিয়াহ'লে আমাৰ বহুতো বেমাৰ আজাৰ হ'ব। গাটো ধুই দিলেও আমাৰ বহুতো বেমাৰ আজাৰ হ'ব পাৰে ত' আমি মানে। নিয়মিতভাৱে নিয়মিতভাৱে মানে আমি যিখিনিই দেই মানে যিখিনি আমি দৈন্দিন জীৱনত আমি কৰিব লাগে আমি তেনেকুৱা ধৰণৰ কাম বিলাকহে কৰিব লাগে। ত' এতিয়াতো আপোনালোকে দেখ
অ' হয় হয় আমাক বহুত অনিষ্ট কৰে আমাৰ ঠাণ্ডা পানী গৰমত।
হয় হয় আমাৰ অসুবিধা কৰে ত' আমি মানে পৰাপক্ষত কি কৰিব লাগে যি খিনি আমি গৰম কৰা থাকে ন' পানী। গৰম কৰি পেলাই যিখিনি ঠাণ্ডা হৈ থাকে আমি তেনেকুৱা ধৰণৰ পানী খাব লাগে তেতিয়াহে আমাৰ শৰীৰটো মানে সকাহ দিয়ে।
কোৱা ধৰণৰ পানী খাব অ', অ', ঠিকে কৈছে।
অ' এতিয়াতো আপুনি দেখিছেই ন' যে কেনেকুৱা ধৰণৰ গছ গছনিবিলাকো নাইকি নাইকিয়া হৈ হৈ গৈ আছে, এতিয়া জীৱ জন্তুবিলাক থাকিবলৈও জেগা নাইকিয়া হৈছে তাৰ কাৰণে জীৱ জন্তুবিলাক আহি মানুহক অশান্তি কৰিবলৈ ধৰিছে, ৰাস্তাই ঘাটে জীৱ জন্তুবিলাক আমি দেখিবলৈ ধৰি ন', ত' তাৰ কাৰণে বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। হয় হয়, খাবল আচলতে সিহঁতে গছ গছনি কাট মানুহবিলাকে চব নাইকিয়া কৰিছে ন' তাৰ কাৰণে মানে জী জীৱ জন্তুৱে খাবৰ কাৰণে বস্তু নাইকিয়া হৈছে। ত' সেইকাৰণে মানে মানে আমাৰ গৰমটোও পৰিছে জীৱ জন্তু বিলাক আহি মানে মানুহক অশান্তিও কৰিবলৈ লৈছে গ'ম পা পাইছে। ত' আৰু মানে কি হয় এতিয়া আপোন আপুনি এতিয়া দেখিছ। হয় হয় গছ গছনি কাটি দিয়াৰ ফলতেতো আমাৰ বিভিন্ন ধৰণৰ গৰম ঠাণ্ডা জল বায়ু পৰিৱৰ্তন হৈ হৈ গৈ আছে ন'।
অ', অ', হয়।
এতিয়াতো এতিয়াতো আপুনি দেখিছে শিক্ষিত হাৰো কিমান বাঢ়ি বাঢ়ি গৈ আছে তাৰ যিমান শিক্ষিত হাৰ বাঢ়িছে সিমান আমাৰ নি নিবনুৱা সংখ্যাও কম নিবনুৱা সংখ্যাও বাঢ়ি বাঢ়ি গৈ আছে ন'।
উম, উম, আমাৰ দিনত সেইবিলাক ইমান নাছিলেই এতিয়াহে আৰু ইমান ফেচিটি হ'ল।
অ' হয় দিয়ক মানে কি হয় আগৰ দিনত মানে মানুহ বিলাকে খেতি কৰি খেতি বাতি কৰিয়ে জীৱন নিৰ্বাহ কৰিছিলে ন' ত' খেতি খেতি কৰি পেলাই এতিয়া মানে মই যদি খেতি কৰো মোৰ মোৰ ল'ৰাটোৱেও খেতি কৰিব বা মোৰ ছোৱালীজনী বিয়া প পঢ়িলে অলপ পঢ়া পিছত মই বিয়া বিয়া বাৰু দি পেলাই থৈ দিম ত' এতিয়া মানে সেইটো সময় সলনি হৈছে যেনেকে কয় ন' সময় গতিশীল ত' সময়টো মানে পৰিৱৰ্তন হৈ গৈ আছে এতিয়া মানে। মই ঠিকে আছে মই পঢ়িব নাপালো কি হ'ল মোৰ ছোৱালীজনী বা মই ল'ৰাটো উচ উচ্চ শিক্ষা দিছোঁ সিহঁতে মানে দৈনন্দিন জীৱনত যেনেকে চলিবৰ কাৰণে আত্মনিৰ্ভৰশীল হ'ব লাগে সেইখিনি সিহঁতে কৰিব পাৰিছে বা সুবিধা পাইছে ন'।
উম, উম।
ত' সেইখিনিয়ে মানে এতিয়া মানে কি হয়, অম এতিয়া এক প্ৰকাৰত কিছুমান ক্ষেত্ৰত ভাল হৈছ যে কিছুমান ক্ষেত্ৰত বেয়া হৈছে এতিয়া, যিমান শিক্ষিত হৈ আছ সিমানটো নিবনুৱা সংখ্যা বাঢ়ি গৈ আছে ন' তাৰ উপৰিও মানে কি হয় আমাৰ চৰকাৰখনে কিন্তু ইয়াৰ ওপৰত ভাল পদক্ষেপেই লৈছে এতিয়া মানে কি হয় কলেজ বা স্কুলত পঢ়িলে ল ছোৱালীবিলাকৰ কি হয় অ' আগতে ম আৰ্থিক অৱস্থাৰ কাৰণে ঘৰৰ মানুহে পঢ়াব নিবিচাৰে কিন্তু তাৰ কাৰণে এতিয়াতো চৰকাৰে আঁচনি ব্যৱহাৰ কৰিছে। ত' তাৰ কাৰণে মানে কি হয় তাৰ কাৰণে কি হয় ল'ৰা ছোৱালীবিলাকক আমি এতিয়া পঢ়া মানে ল'ৰা ছোৱালী বিলাকক পঢ়াবৰ কাৰণে আমি সুবিধা হয়। ত' মানে সেইটো হিচাপত চাবলৈ গ'লে এক প্ৰকাৰে ভাল হৈছে এতিয়া মানে মহিলাসকলকো চৰকাৰখনে আত্মনিৰ্ভৰশীল হ'বলৈ শিকাইছে।
অ' হয় হয় ঠিকেই কৈছে।
দহ হাজাৰ টকাৰ চৰকাৰে দহ হাজাৰ টকাৰ মহিলাসকলক আঁচনি দিছিলে হয়। ত' মহিলাসকলে সেইটো দি কিছুমান মহিলা আছে দোকান খুলিছে কিছুমান মহিল ব্যৱসায় কৰিছে গৰু গৰু কিনিছে ছাগলী কিনিছে ত' নিজে নিজে আত্মনিৰ্ভৰশীল হৈছে তেওঁলোক।
অ', অ', আনৰ ওপৰত নাই হোৱা আৰু আত্মনিৰ্ভৰশীল।
হয় হয় আন আনৰ ওপৰত নিৰ্ভৰ নকৰি পেলাই তেওঁলোক নিজেই স্বাৱলম্বী হৈছে আৰু এগ বাকী মহিলা স্বাৱলম্বী হোৱা মানে কি গোটেই পৰিয়ালটোৱে স্বাৱলম্বী হোৱা দিয়কচোন।
অ' হয় হয় ঠিকেই।
ত' মানে সেই হিচাপত চাবলৈ গ'লে বহু পৰিমণে ভাল হৈছে বহু পৰিমামানে ঠিক হৈছে ন'। চৰকাৰখনে বহুত ভাল পদক্ষেপ লৈছে, এতিয়া আমাৰ অসমখনো অসমখনতো চৰকাৰে উন্নত কৰি কৰি গৈ আছে ন' এতিয়া আমি অসমখনে বেলেগ দেশৰ লগত আমি সমানে সমানে তকৰ দিব পৰা হৈ গৈ আছ শিক্ষিত হয় শিক হয় শিক শিক্ষিত সংখ্যা বাঢ়িছে অম, সকলো সকলো আত্মনিৰ্ভৰশীল হ'বলৈ শিকিছে স্বাৱলম্বী হ'বলৈ শিকিছে তাৰ কাৰণে আমাৰ আমাৰে সুবিধা হৈছে।
অ' আমাৰে
এতিয়া হয় হয় এতিয়া চচিয়েল ছচিয়েল মিডিয়াতটো আছে হয় ছচিয়েল মিডিয়াৰ পৰা আমি বহুতো ধৰণৰ বস্তু আয়ত্ব কৰিব পাৰিছোঁ এতিয়া আমি অম, কিবা এটা বস নাজানিলে আমি ছ'চিয়েল মিডিয়াত জৰিয়তে আমি জানিব পাৰোঁ এতিয়া পঢ়াৰ ক্ষে হওঁক আমি ছ'চিয়েল মিডিয়াটো অ' ভাল পইট পইট খেই মানে ব্যবহাৰ কৰিব পাৰিছোঁ। কিন্তু ইয়াৰ বেয়া প্ৰভাৱো আছে কিছুমান কিছুমান এতিয়া ল'ৰা ছোৱালী আছে বা শিক আছে তাৰ মানে বেয়া প্ৰভাৱটো ব্যৱহাৰ কৰে এতিয়া ত' মানে আমাৰ লগত কথা যে আমি এতিয়া কোনটো ব্যৱহাৰ কৰো ভাল ব্যৱহাৰ কৰোঁ নে বেয়াটোৱে ব্যৱহাৰ কৰোঁ হয়নে। ত' সেইটো আমি নিজে চাব লাগিব যে অ' এই বস্তুটো আমি ব্যৱহাৰ কৰিছোঁ এই বস্তুটো ভাল নে নে এই বস্তুতটো বেয়া আমি ইয়াৰ পদক্ষেপটো কেনেকে ল'ব পাৰোঁ হয়নে। ত' সেই হিচাপত মানে চাব গ'লে আমি, আয়ত্বটো ভাল কৰিবই লাগিব।
হয় হয়।
আমি যিমান পাৰোঁ আমি যিমান পৰিমাণে পাৰোঁ আমি শিক্ষিত হৈ আহিছোঁ গতিকে আমি যিমান পৰিমাণে পাওঁ গছ গছনি ৰোপন লাগে, হয় গছ গছনি ৰোপন কৰিব লাগে, জীৱ জন অনিষ্ট কৰিব নালাগে খোৱা বোৱাবিলাক আমি সময়মতে খাব লাগে যাত আমাৰ দেহটো স-অ-ভাল হৈ থাকে হয়নে।
অ', অ', ঠিকেই কৈছে বাৰু।
মানে গছ গছনি নাইকিয়া হৈছে ৰাস্তা ঘাট বনাইছে হয়। ত' অকমানকে বৰষুণ পৰিলে মানে বানপানীৰ নিচি নিচিনা হৈ যোৱাৰ মানে, হয় এ এতিয়া মানে ল'ৰা ছোৱালীবিলাকে ইস্কুল হওঁক কলেজলৈ হওঁক যাবলৈ মানে কি হয় অকনমানকে পানী বন্ধ হয় যায় বা যাব নোৱাৰে হয়নে, তাৰ কাৰণ কিমান অসুবিধাৰ সম হ'ব লগা হৈছে।
উম, উম, হয় হয়।
ত' সেই দিশত মানে সেই দিশত আমিও নিজে সজাগতা সজাগত অৱলম্বন কৰিব লাগে।
উম, উম, উম, ঠিকেই।
হয় দিয়ক ঠিকেই।
নিজৰ মানে অসুবিধাৰ বাবে গছ গছনি কাটিছে।
হয় হয় নিজৰ সুবিধাৰ বাবে এতিয়া মানুহ বিলাকে গছ গছনি কাটেছে সেইকাৰণে এতিয়া গৰমটো বেছি বেছি হৈ গৈ আছে, আগতেতো আমি উম, জুন জুলাইত গৰম অনুভৱ ন কৰো কৰো কিন্তু মানে কম পৰিমণে কৰো।
হয়, হয়, ছমাহ বন ছমাহ পুৰা ঠাণ্ডা ছমাহ গৰম হয় আৰু।
এতিয়াতো ঠাণ্ডা অনুভৱ নোহোৱাই হ'ল এতিয়া আমি আগতে অ, অক্টোবৰ অক্টোবৰত আমি ঠাণ্ডা অনুভৱ কৰোয়ে এতিয়াতো টো অনুভৱেই নকৰা হলো হয় নে নহয় কওক? এতিয়াতো এতিয়াতো আমি ঠাণ্ডা অনুভৱেই নহয় এতিয়া জানুৱাৰী ফেব্ৰুৱাৰী মানতে আমাৰ ঠাণ্ডা অনুভৱ নহয় আমি চুৱেটাৰটো নিপিন্ধিলেও আমাৰ চলিয়ে যায়। টো এতিয়াতো আপোনালোকে দেখি ছে কিমান এতিয়া গৰম হৈছে গৰমটো হৈছে কাৰণ গোলকীয় উত্তাপ বাঢ়ি বাঢ়ি গৈ আছে।
তাকে তাকে গৰমত আহি আমি ফ্ৰিজৰ পানী খাব নালাগে।
সেইটোয়ে গছ গছন বিলাক বাঢ়ি বাঢ়ি গৈ আছে কাৰ কমি কমি গৈ আছে তাৰ কাৰণে মানে গোলকীয় উত্তৱটো বাঢ়ি বাঢ়ি গৈ আছে, যাৰ কাৰণে ৰ'দ হৈছে বৰষুণ হৈছে। জলবায়ু সলনি সলনি হৈ হৈ গৈ আছে।
হয়, হয়,
আমি এতিয়া কৰবাৰ পৰা আহি আমি ঠাণ্ডা পানী খাব নালাগে তাৰ পৰিৱৰ্তে আমি অ', নৰ্মেল পানী যিটো আমাৰ সাধাৰণতে আমি খাব লাগে তেনেকুৱা ধৰণৰ পানী খাব লাগে আমি ফল মূল খাব লাগে, গৰমত মানে কি জানে তিঁয়হটো তিয়হ টো বেছি পৰিমানে খাব লাগে, তিয়হটো মানুহে ভাবে কি এইটো একো কাম নাথাকে হয় নে? কিন্তু তিয়হটো খালে মানুহৰ পেটটো ঠাণ্ডা হয় যাৰ কাৰণে মানে অলপ আমাৰ সকাহ পোৱা যায়।
অ', গৰমৰ বাবে নেমু বহুত ভাল নেমুৰ ৰস বনাই খাব পাৰি
হয়, হয়, গৰমৰ কাৰণে নেমু ৰসটো খাব পাৰি, কিন্তু নেমু ৰসটো আমি ফ্ৰিজৰ পানীৰ লগত নহয় নৰ্মেল পানী লগাতো খাব পাৰি হয়, আমি মানে বেছি মানে বেছি যিবিলাক মা মছলা জাতীয় খাদ্য সেইবিলাক মানে গৰমত মানে এৰাই চলিব লগাতো ভাল মানে যিবিলাক যিবিলাকে আমাৰ পেটৰ অনিষ্ট কৰে।
উম, উম, সেইবিলাক এৰাই চলাটো ভাল আৰু নিজৰ বাবে। উম, তাকে আমাৰ গৰমৰ পৰা ডিচেণ্ট্ৰি আদি বহুত হ'ব পাৰে আমাৰ পাচন তন্ত্ৰ এইটো গৰমত একো খাদ্যই হজম নকৰে
হয়, হয়, পাচন তন্ততটোয়ে গৰমত আমাৰ একো খাদ্যয় হজম কৰিব নোৱাৰা হয়। এতিয়াতো আমি দেখিছোয়ে ল'ৰা ছোৱালী বিলাকে গৰমত আহে আহি পেলাই গা ধুই দিয়ে তাৰ কাৰণে ল'ৰা ছোৱালী বিলাকৰ বেমাৰ আজাৰ হ'ব ধৰে, এই বোলে গ্ৰহণী হৈছে, এই বোলে ডিচেণ্ট্ৰি হৈছে এই বুলি জ্বৰ হৈছে হয় নে নহয় কওক, তাৰ কাৰণেতো আমি ডাক্তৰ তালে দৌৰিব লগা
অ', অ', তাকেই এতিয়া ডক্তৰক নেদেখালেও এতিয়া বেয়া।
হয়, হয়, সেইটোতো আমি নিজে চোৱা চিতা কৰিব লাগিব। আৰু আমিতোতো বোলে অ', আমিটোতো বোলে ল' ছোৱালীটো বোলে বেমাৰ তেনেকে পেলাইতো থ'ব নোৱাৰিম ডক্টৰ তাল আমি নিবই লাগিব ডকক্তৰ তালে নিয়া মানে আমি তেতিয়া আমি নতুনকে ঔষধ ঔষধ খা খোৱা লাগিব সেইবিলাকো বহুত এটা দীঘলীয়া হৈ যায় ন'।
উম, উম,
সেইকাৰণে, বাৰু ঠিকে আছে দিয়ক আপোনাৰ লগত কথা পাতি ভাল লাগিল।
অ', অ', মোৰো দিয়ক আপোনাৰ লগত কথা পাতি ভাল লাগিল আকৌ কথা পাতি পাতিম দিয়ক নিশ্চয় উম, উম, উম, শুভ ৰাত্ৰি।